হেল্ল' কি কৰিছ এ এয়া বহি আছো তুমি কি কৰিছা
এই এনেই বহি আছো আগফালে ইমান গৰম
গৰম উঠিছে বিজনী মাৰিছে আ গৌ আহিব ততো দিয় দে কালিও বিজুলী মাৰিছোৰে খৰ হব
উম মা মাতি সোনকালে
এ সোনকালে হওক নহলে পানী নাইকিয়া হব খক খক ঘৰ বিজুলীয়া
অহ
উ এনেই কিবা দৃষ্টান্ত আছে ন উত্তৰে গাজিলে মাৰিবা ল দক্ষিণে গাজিলে মাৰিবা খ এতিয়া ঘৰ হ'ব এতিয়া
কি কোনফালে মানে সে মাৰিছেনো পূব ফালে মাৰিছে হব
দক্ষিণফালে মাৰিছে এতিয়া খৰ হব আও অ মই খৰি কেইডাল আনি ভাত বনাম মাছ ধৰিছিল নহয় আজি আগফালে পথাৰত হাল বাইছিলে
পালা নাই পোলা আছিল নাই
পোলা আছিল
কি মাছ
কাৱৈ মাছ ধৰিলো মই বটীয়া মাছ গৰৈ চেঙেলী কেইটা চুমক দি দিলো
অ পালেনে
পালো
অ
অ ভাত কিহে বনাইছে ককা গল নে আছে ককা গল ভাতটো কি হব এতিয়া বন্দা আছে ব আ ন
হুমহু
অ তাৰ বাদ নাম্বৰ পাইছা নে তাই ভাত বনাব পাৰিছে জানো হম গেছটো জ্বলাবলো ভয় কৰিছে থ গে দিছো জই কালি এপ জলা অ কৰিব কপিছে দিব বাপেৰেহে দিবতো
অ ঘৰ ক আকৌ গৈ আছ আৰু তাইতকে তাইতকে সৰু পৰাই মই ভাত বনাই খালো পাই এতিয়া ইমান ডাঙৰ হ'ল তাই এতিয়া ভাত বনাব পৰা হ'ল আও
উ
কৰিও দিছো মই বনাইছো বুলিয়ে ক'ব পাৰি উপায় নাই নহয় বাদদে বনাই খা
কি এ কুকাৰ চুকাৰ চাৰ্জাৰ নাই ন চাৰ্জাৰ আছে তেতিয়া বেলেগ কথা
গেছত হে বনাও চ জুইত নাই জুইত নবনাও নহয় একো নহ মন কালি কৈছোঁয়ে বনাই খাব
উম
আৰু কাম বিলাক তোমাৰ মতে নহব তাই মতেহে হ'ব তাৰ খনি নিজে বনাই খোৱাই ভাল। উম, নোৱাৰ কৰিছ? মাথাটো ধুই পেলাই হেৰীতাই চাহকন বনাব পাৰিছে বাৰু অহ । মাথা -চাথাা ধুই দিব লাগে দেখাৰ লগে- লগে তাৰপা কৰি থাকিব ।
উম
তাৰপা এতিয়া ভাত কিহে বনাইছে আলু পিটিকা নে?
ভাতে এই ভুল দা
উম আজি পা ভাত।
আপোনাৰ বনালে নে কি।
মোৰ হ'ল।
কিহে
মই মাছে বনাম বুলি ভাবি আছো ভাত এতিয়ালৈকে হোৱাগে নাই হ'ব আৰু। জুই জ্বলোৱা নাই খৰিডাল সামৰি থলো নিবলৈ পাহৰিলো। এতিয়া দেখিছো ককা কেতিয়া গ'ল? ককা কালি। খোৱা লোৱাই ধৰিলে।
লোৱা গল নাকি?
থৈ আহিলেগে আহিলে। নাথাকিলে লোৱাই, নাথাকে ক'ত থাকিব সি। আকৌ থকাকে যাবলৈ অত ত'ত লগাই আছিলে অ' নেথাকে নহয়। বাই ফুঞ্জুন কৰিছে না? এ এতিয়া অলপ আগতেগৈছে আপুনি কওঁতে মই তাৰ লগত পাতি আছিলো কাৰণে ফোনটো কাটি দিলো। অহ, যোৱাই ফোন কৰিছে?
এ কৰি আছে মই কাটি আছো।
অহ
তাৰাপা লোৱাই কি কৰিছে?
লৰা এইখিনিতে আছিল এতিয়া ক'লে গল জানো পিছফালে কি কৰি আছোগে জানো সি
অহ, কোৱা।
খোৱা দোকানলৈ গৈছে চাবোন নাই চাবোন আনিব অহ
চাহ খালে?
চাহ- পানী খালো, ৰ'দৈ খালো।
কি ৰহদৈ?
কদৈ নিচিনা ৰদ দুই এটা যে আছে মিঠা জাতিটো অহ নহয়।
ক'ৰ পৰা আনিলা ৰহদৈ?
কালি ঘৰৰ পৰা আনিছিলে।
কোৱা সিমায়ে কোৱা।
উম তাৰপৰা তোমালোকৰ সিফালে অলপ পানী শুকাইছ না? চোৱালি এটা জানো এইবোৰ খুন্দনা মাৰি মাই কি খুণ্ডিয়াইছে। পানী শুকাইছে ন' সেইফালে? উম, পানী নায়ে এফালে আমাৰ এইফালে পানী শুকাই গল আমাৰ এইফালে পানী শুকাই গল আজি হাল বাইছে শুকানে শুকানে বাইছে নাখালেই দেখোন। আগফালে পানী কমিছে নে শুকাই গ'ল গোটেই পানী।
আমাৰ দ মাটি দ আত।
সেইদৰে নাই কমা হ'লেও কমিলে মানে ইয়াতো নাই।
অ'
অ' ইবাৰ দেখোন সেই পানী মানে হেৰি হৈ গৈছিল। একেবাৰে কমি গৈছিল। বোকা হৈ গৈছিল নহ অ' তেনেকুৱা নাই হোৱা বাৰু এইবাৰ তেনেকুৱাই জানো পাই কি হ'ব? ঘৰ মাৰিলে তেনেকুৱা হ'বগে। উম
ঘ বাও মাৰিব কাই তৰা যিসোপা ওলাইছে ।কাইলৈও ৰ'দ দিব।
কালিও ৰত আছে। আমাৰ গাৱতে বিয়া এখন আছে নহয় দে কেতিয়া? এ কাইলৈ দেওবাৰ গৈ সিটো দেওবাৰলৈ তেন্তে সে দেওবালে বৰষুণ দিব। বলাপাত কিবা এটা পাতিলে বৰষুণ দিয়ে ন। অ'
উ
কি চিষ্টেমত বিয়া পাতিছে? শনাখন শুনিছিলো দিনত জলপান খুৱাব ৰাতি সেই ভাত খোৱাব হে ন
আহ ৰাতি ভাত মাংস ভাত মাছ ভাত অ' দিনত কেলে নকৰিল দিনত জানো কেনে নকৰিলে
অ' উম
উম পাপা আমাৰ বালে ফোন কৰিছিল ন? বালে ফোন নাই কৰা কৰিম হে। অ'
আও বান্ধৱী ঘৰলে গৈছে।
বান্ধৱী ঘৰলে আজি নাই যোৱা।
কেলে
এ ইমান গৰমত মাতি ৰুবলৈ গৈছিলে বান্ধৱী।
কোন জনী
এই আমাৰ লৰা লগত মাকজনী কত ৰুইছ ই কাষৰ ঘৰৰ আপোনালোকৰ পাঁচকা ম লাগে হ আপোনালোকৰ পাছফালে থকা মাটি হৈছে নে কিন্তু পুখীটো আমাৰ পিছ পেলা থকা মাটি নহয়
ক'ত ৰুইছে
খোজ পালে এই মথাৰিৰ কিনাৰত
তহতৰ তাত তাত
আ তাতোাজাৰ মতে হা তাহঁতৰ মাটি তাঁতো আছে নেকি? অ' আহি পেলাই আছ ন মোমাই আ ঘৰ পিছফালে এই উম হেৰি সহঁতৰ পিছফালে আছে মথাই কিনা লৰাই ফুচফুচা কি আছিল লৰা না ফুচ ফুচোৱা জানো কিবা পুষ্ফা থকাতে থৰিলে ন পু। উ অ। তেতিয়া মাছ চাছ ওলাইছা নাই।
ন লচ।
পানী শুকাই। জালে মাছো নাই চাগে আমাৰ ইফালে হাল বাই হ'লে যেন মাছ চাছ নাই পানীও নাই। অ কালি মুনুুৱে কৈছে সিহঁতৰ তাত বিজুলী ঢেকণী মাৰিছে বাট।
অ আজি মোকো কৈছিল কিন্তু বৰষুণ চৰষুণ দিয়া নাই হেনো ঘূৰণি বতাহ আহিছে।
তাকে বৰষুণ বৰষুণ নাই হেনো। যদি ঢেৰেকনী পুৰা মাৰিছে হেনো বো আমাৰ এইফালে একোৱে নাই গম পোৱা নাই। আমাৰ এইফালে না মোৱা বোলো। তাপা তাই কৈছে বোলে আমাৰ এইফালে মাৰিছে পুৰা সকামলে গৈছিলে তাই। সকাৰ পৰা আহোতে তাই ক আছে বহুত বিজুলী ঢেৰকণী মাৰিছে। উ
উম বহুত ভয় লাগে পায় আজিকালি।
মোৰ ঢেকনি মাৰিলে মোৰো ভয় লাগে দেই। স ঢেকণী মাৰিছে গৰু আনিবলৈ গ'লো তাতে ছাতিটো কৰবাত পেলালো মানুহজনীক কৰবাত আছোঁ। অ মানুহী কবাত আছোঁ ছাট-। ছাটিটো বেলেগত থৈছো লোহাৰ বিলাক হেনো টানি আনে বুলি শুনিলো আও। ছাতিটো এঠাইত থৈজো আঁতত থৈজো মানে তাৰ পৰা ছাতিটো আঁতত। থৈ পেলাই সেই গৰুকেইটা খেদি আনিলো তাৰ পৰা বিজুলী ঢেৰেকনী এৰিছ। আও কৃষ্ণ গাত নপৰিবা তেনেকে বুলি কৈ পেলাই ছাতিটো আনিছো গে আও। বৰষুণ এৰিলে ছাতিটোত এবাৰ জপাই পেলাই আনিছো।
উম।
বৰ ভয় লাগে। ইমান জোৰ কৈ ঢেকনি মাৰিব লৈছে অ মানুহ কিমান মৰিছে ঢেকনি মাৰি। আজি বদাৰত এস্কিডেণ্টা এটা হৈছিল পাইছিলা নে? কি এস্কিডেণ্টা অ।
এই পাহাৰ খন যে মাটি খান্দি থাকে জেচেপি দাম হেইয়ে। এ কি বুলি কয় ফক লানে দাম পা চালকতটো মৰি থাকিলে কিবা। এক্সিডেণ্ট হ'ল পা গাড়ীখন সোমাই গ'ল হ পাই।
পাহাৰ খহি অ পাহাৰ খহি। মই নিউজটো এতিয়া পাইছিলো বানদা পাহাৰ। কি বুলি বানদা সেইকণ তেওঁৰ আজিৰ। এই গংগা যমুনাৰ ওচৰতহে কিনিধা পাহাৰ খহি থাকে। এ পাহাৰ পান দে আমি যা আমি যাওঁতেন দেখো এনে ঘৰখনত ঢেৰ কাম কৰি থাকে যে। অ অ গম পাইছো অ সেইকনত আৰু নুখৰিব কেলে গোটেই পাহাৰ বোৰ মানুহ বিলাকে। খহাই খহাই মাটিবোৰ বেছি বেছি অ মাটিবোৰ বেছি বেছি আদায় কৰিছে আ। পাহাৰত এ ধৰি লোৱা যদি একো এটা গছ গছনিয়ে বা লতাৰে যদি বেৰি নাথাকে ডাই-। ৰেক বৰষুণ পৰিলে খহিবই। খহাই থলে আগোতে পাহাৰটোত। তেনেকে খহা খহাই এদায় কৰি খান্দি থাকোতে চহি গল নেকি। অহ। এটা মৰিলে অ দেই এইবিলাক। কতেক ভুচ কাওতে ভাত বনাওঁ অ অ মই ভাত বনাংগে হ'ব ৰাখা।